অ অচব কত আছ ভাই
এ আছো নুমাই জীয়াই
নমই জীয়াই আছ নে
অ
উম বাকী গৰম কেনেকা পাইছ
গৰম একদম পনীয়া
এই পনীয়া হে নে
উম
একদম এনেকা কঁঠাল এটাক বখলিয়াই লৈ খাই পেট পেলাই ওপৰত শুই থকাৰ মজাই বেলেগ
উম তাকে কঠাল নাই নহয় এতিয়া। উম তেনেহলে পাইছিলো গেলা উলালে।
উম তেতিয়া হ'লে তহত তো ফালে চেগা সেই পেটটো গেলা চাগিলে সেইটো কাৰণে
জানো পায়
সেইটো কাৰণে হৈছে পেটটো গেলা ত‌ই যিটো ভাবিছ ভাব মানে ত পেটটো গেলা কাৰণে ত যিটো ভাব মানে সেইটোকে বেলেগ টো নাই
আজিয়েই হৈছিলে পকা পকা গোন্ধাই আছিলে
উম
ত‌ই গেলাহে ওলালে
শুন আকৌ সেইদিনান আমাৰ কঠাঁল এটা পাৰিছিলো, সেইটো এনেকে খুচৰি মানে ফালি পেলাই চালো গোটেই ভিতৰত লেও পেলেও কিবা পোক এসোপা মান ওলাইছে
উম, সেইটোৱে নিজৰ পেটটো ভাল নহয় যে
সেইটো হ'ব পাই দেই বাৰু ঠিক নাই তাৰপিছত হেৰি নহয় এটো কি ভাত পানী?
বনাই আছে
বনাই আছে কিহে বনাইছে?
নাযানো
উম কি হ'ব নাজানিলে
কি হ'ব আও
অ আজি আজিৰ হেৰি বোলে নামঘৰত ৰঙালাও ভাজি আৰু হেৰিয়ৰ ৰ
কিটো
কাতিমাহৰ বোলে
শুনিছোঁ শুনিছোঁ
নামঘৰত বোলে আজি ৰঙালাও চয়াইবিনে মতমাহৰ কিবা খানা এটা আছে শুনিছো যাবি নেকি?
উম যাম বুলি ভাবিছোং
এনেও ত‌ই ভালে পাওঁ
উম।
মই জানোতো
উম
এব কিললে তই নমতা আমাৰ খলে নমতাকে সক মানলৈ আহিছিল
উম।
তাৰ পিছত আহিলাই য ত পনীয়া গু ভাগিছিলি গছিলি যে ত পনীয়া পনীয়া
মনত আছে
তাৰ পিছত বাটে বাটে যে পৰি গৈছিলে
উম
পিলাই লে লেকে
উম।
উম। অ হেৰি নহয় ৰে এই পিছলাপাৰ গাঁৱত যে বিদিত কলিতা
আহ
যে ল'ৰা এটা আছে ডাঙৰ যে-
আহ
ডাঙৰটে বোলে এ ঘৰত কাম বন নকৰে
নকয় অ শুনি চাবা আৰু
অ বোলে শুই শুই মবাইল টিপি থাকে বেলেগ
উম চবেই কয় চবে সেইবুলিয়ে কয়। কাম নাই বুলি কয়। কাম নাই বুলিলে একো
আৰু মাজুলটো বোলে অকমান হেৰি মহিলা চভাবৰ কঁকাল খামুচিয়া বোলে এটা
আহ অ শুনিছো
চিকি কি মিক মিচিক বোলে তাক কঁকালটো
উম
হয় হয় কিন্তু সি হেৰি নহয় এই কি বুলি কয় মাইকী ভাল ও ব পাৰে দেখোন
জানো কেলে নাযায়
পইচা বা হয়।
নিদিয়ে চাগে কোনো
আমাৰ হেৰিয়াত নামঘতে শকুনি প্ৰতিশোধ পাতোতে তাক গান ধাৰ দিব পৰা হ'লতেন
তাকে
ঘৰ প
এবাৰ এখন দুবগী ফৰিব দাগিব
অ দে কিটো ভাল হ'ব একদম নদু দাদা নিদু একদম বৰা ধুনীয়া পাৰিব সি সি বাৰ মোৰ লগ আত মাতি দিখাই আছিলে ন বচোন ধ ৰাসৰ কিৎসা বা তাৰ ক কালাৰ ভাঙন লিহিৰি পিহিৰি কঁকালৰ তাৰ ভাজত মানুহ পগলা হৈ যায়।
অ সেই কথা
হম। তাৰপিছত হেৰি নহয় এইটো কি বুলি কয় ৰাসত ভাল চালে নাই মই লোৱা বুলি শুনিছো বাৰু
হ চান ল
ন চাল দে পা
হয় ভাবিছো মই নহয় মই আকৌ ভাবিছো শুনিছিলো তই ধনাই ল বুলি আকৌ
অক জক
অ তা ভাল
তা পা কাজিয়াবোৰ হয় যে
উ নিজিৰাখত কাজিয়া হব আগৰবা কেলে এই টপা মুৱা মানুহ এটাৰ মূৰত ফুটাইছিলে কেলে হলুঙা মাৰিয়ে
উম য হৌ উঠাই দিছিলি গে
অ মূুৰত দে তে ম নে
উম
তাৰছত এই আৰছিয় ম অ মানে সেই কি বুলি কয় এইটো এই কিবা সংগঠন আছিলে নহয়।
উম
সেই সংগঠনটোৰ মাথা বিষয়ৰ যিটো মলম পাই যায় সেই মলমটোোৱে সানি পেলাই- সে ব বোলে মূৰতে মোনাটো ভাল হৈছে বুলি শুনচ-
উম-
চ তছত বতৰটো কেনেকুৱা এইফালে খুন বিজুলী মায়ী ছে-
বতৰ ভালেই বৰ্তমান
এই কি বুলি কৈ বিজ জ বতউটো কি বুলি ক দেই উম কি ভেকুলী প এ নহয়। কেনেকুৱা কিবা এটা বুলি কয় নহয় কি বতৰ বুলি কয় নহয় এইটো। বতৰ অ হাঁহ পুকৰ আৰু বত বাৰিষা বতৰ একেই বুলি যে কথা এষা আছে
উম বাৰিষা বতৰ হাঁহ ভোক-
এই বাৰিষা দিনকেইটা এনেকুৱাই মানে পতকে হাৰি দিব পাৰে য হাঁহে যে পতককে হাগী দিয়ে তেনেকে মানে পক- পটককৈ হাঁগীদিয়ে পতকে আক বৰষুণ দিয়ে মানে আকৌ পটককে নিদিয়ে।
উম
চব ভাত কিহে বনোৱা হচে আজি। অ নামঘৰতো খানা আছে বুলি শুনচিলো আপুনি যাবই তুমি তই চাগে যাবিয়ে-
যাম যাম উম যাম দে অ মই মই নগলে কোন যাব মই নগলে নামঘৰত খানাই নহ'ব
উম
দা তাতে ৰঙালাও চয়াবিন মটৰ মাহ খোৱাব জাবত লাগিবই
এই যেতিয়া পুৰা ধুনীয়াকে ভাজি দিয়ে তাৰ পিছত সেইটো দেখিবলৈ একদম হাইৰাক সেই যামই সন্ধিয়া ৰাতিপুৱা সময়ত যে যাওঁ
উম
সেই তেনেকুৱাই হয় আও কিন্তু ইমান সেইটো কিবা ব অ খোৱা বস্তু বুলি ভাবি পেলাই খোৱা হয় নহ'লে মোৰ হেই ভন্টিয়েতটো সেই বস্তুটো খাই বেয়াই পায়
উম
কিবা বোলে সগা গুৰ নিচিনা দেখে বোলে তাই
উম
তাৰপিছত এইবাৰ হে এইটো কি বুলি কয় খেতি ৰঙালাও খেতি কৰিছিলো নহয়
উম পাঁচটা মান ৰঙালাও পালো
উুটিয় গুচি গ'ল নদীত পানী আহিলে
উম বাকিটা উুটি ক
উম ওচত মাছ চাছ তহঁতৰ ফালে ওলাছে নাই মাছ চাছ উলছে নাই পানী আছে বুলি শুনি
মাছ আজি এটা পাইছিলো গৰৈ মাছ এটা তাকো পুখুৰী এৰি দিলো
উম ম মো সেইনাখন কি হল অ মই সেইদিনা খন কি হ'ল এ এডিঙি পানী সোতনে একে জঁপিয়াই দিলো পানীত গৈ পেলাই আঢ়ৈ শ কেজি মানে আঢ়ৈশ কেজি নহয় বাৰু অঁ হেৰী কেজি কিমান আছিলে। অঁ চাৰে পঞ্চাশ কেজি।
উম
মই ধৰিলোগে ডিঙিতগৈ।
উম।
পিছত নাই সি ইফালে টানে, মই এইফালে টানো সি সিফালে টানে মই এইফালে টানো। আ মোক লেপু লেপুকে টানিলৈ গৈ যায়। আকৌ মই এইফালে চেছৌ, চেছৌকে চোছোৱাই লৈ আনো। নাই তেনেকে আধা ঘন্টামান গ'ল। তাৰপিছত বহুত দেৰিত মই যেনে -তেনে, যেনে -তেনে পাৰলে আনিলোঁ
ওঁ
তাৰপিছত হেঁ যেতিয়া ধৰি পেলাই আ--বাচিবলে লৈছোঁ মোক দিলে নহয় নেগুৰডালে ফাটোৰকে মাৰি।
উম।
পিছত মই গৈ খালত। মুখখন এনেকে হেৰি, পানীঢলা মেকুৰীটো সেনেকে ওলাই আহিছোঁ বাহিৰলে। খুড়াহেতৰ মাই কৈছে এটো কি বস্তু আহিলে। তাৰপাছত চাইছে অ সেটো ধুন হে হে আও কাহিনী মো ভাগ'।
তেনেকুৱাই, হ'বই সেইবিলাক।
উম।
উম, আজি আক 'মই পুখুৰী এটা সেচিছিলো নহয়।
অহ কি কি পুখুৰী মানে কিমান মাছ পালি
ভেকুলী এটা পালোঁ।
অঁ, ভেকুলীৰ লেগপিচটো খায় ন?
ভেকুলীৰ লেগপিচচ খায়। তাকৌ হেৰি হ'ল আকৌ পাতবেং, ডাঙৰ ডাঙৰ পাতবেং দুটা। তাপা মাছ নেপালে, সেইটোকে লৈ আহিলে আৱ ঘৰলে।
অঁ। তে ভেকুলীটো যেতিয়া আ হেৰীয়ত তেলত দি পেলাই খৰখৰীয়াকে ভজা হয়। তেতিয়াটো তাৰ সোৱাদটোৱে বেলেগ হয় বুলি মই শুনিছোঁ মানে, তই খাই পাইছা নহয়, জানিব
লেগ পিচটো বনাই খাবলে ধুনীয়া হ'ব।
উম।
ড্ৰাই ফ্ৰাই কৰিব লাগে ধুনীয়াকে, খাবা আৱ
এতিয়া ৰাস্তাত বহিলৈ চুপতি মাৰি আছোঁ বৰ্তমান। লগৰ এটাও লগতে আছে। তাক তাকো কৈ আছোঁ। সি বোলে আকৌ হেৰি, উম। সি কৈছে বোলে, এ ছচটা চছাকামি আৰু নছটা নচছাকামি বুলি কৈছে। সি কৈছে যে সেই কথাটো মোক কয় শুনা বোলে। মইটো পাৰিমে কথাই নাই। মোৰ মুখত এইবোৰ ফুটেই। সি কৈছে, নাই বোলে নোৱাৰ তই। মই বোলো চাওঁচোন বাৰু পাৰোঁ নে নোৱাৰোঁ। পিছত মই সি জানো। তেনে বুলি কৈ কেনে মই কলো, চছিতা চ' চ' চ' চছা কামি, ন ছিতা নচছা কামি। পিছত সি সিও, কৈ শুনোৱা দেখি সি মানে চক খাই গ'ল। পিছত আক কৌ মই ক'লো যে হ'ব বাৰু তই কচোন বাৰু মই এটা কৈ দেখোৱাম সেইটো কবি। তেতিয়া কৈছে কে লেৰেলা, কেৰে কেৰেলাৰ লগত নেলেৰেলা কেৰেলা থ'লে লেৰেলিব নে নেৰেলিব সেইটো ক'লো সি ক'ব নোৱাৰিলে নহয়, আকৌ আৰু এটা কৈছিলো লাও পুলি লৰাই ৰুবা, ৰুলো লাও লাও পুলি লৰাই ৰুলা, ৰুলো ৰুলো লৰাই লফা। ওৰাই ঘূৰাই মুতি দিলোঁ একেদিনাই চফা। সেইটো কৈছিলোঁ, সি ক'ব নোৱাৰিলে। তাৰ মুখখন নুফু ফুতে নোৱাৰে সি, সি কিবা কিবি খাই খাই তামোল খাই, কিবা খাই গ'ল, চিখৰ খাই তাৰ গ'ল, তই ক'ব পাৰিবি নাই ক্‌ ক'ত, লাও পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা
অ', শুন, লাও পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা ছে চে কে মুতি দিলোঁ একেদিনাই চাফা।
অ', পাৰিছে পাৰিছে তই ইটো কচোন বা লেৰেলা
লেৰেলা কেৰেলা, নেলেৰেলা কেৰেলাৰ লগত থ'লেলেৰেলা কেৰেলা লেৰেলিব নে নেলেৰেলিব
নাই, নাই, নাই, তই নাই‌ পোৱা নাই পোৱা লেলা কেৰেলা লগত নেলেৰেলা কেৰেলা থ'লে লেৰেলিবনে নেলেৰিব
উম, লেৰেলা কেৰেলা লগত‌ নেলেৰেলা কেৰেলা থ'লে লেৰেলিব নে নেলেৰেলিব নেলেৰেলিব নাহৰ লা নালৰ নাহৰী
নাহৰ লালৰ নাহৰ নালৰ নাহনি, অ সেইটো পাৰিছো। আ আৰু এটা আছে শুনিবি দেই সেইটো মানে অকণ হেৰী এইটো ফকৰা যোজনা টাইপৰ নহয় মানে সেইটো হেৰী মানে এনেই মানে ক'বলে আৱ, তই যদি বুজি পোৱা নাই কবি যে তই বুজি পোৱা নাই যদি তই বুজি পোৱা নাই মই কেনেকে কেনেকে বুজি পাম যে তই বুজি পোৱা নাই এইটো কচোন বাৰু
অ, যদি তই বুজি পোৱা নাই মোক কবি তেয যে তই বুজি পোৱা নাই। যদি তই বুজি আহ বুজি পোৱা ন মই কেনেকে বুজি পাম তই
নহয় নহয় নহয় ত তই ক'ব জনা নাই মই আকৌ কৈ দিছোঁ যদি তই বুজি পোৱা নাই কবি যে তই বুজি পোৱা নাই। যদি তই বুজি পোৱা নাই মই কেনেকে বুজি পাম যে তই বুজি পোৱা নাই।
উম।
শুনিছা নে?
অ, যদি তই বুজি পোৱা নাই মোক কবি যে তই বুজি পোৱা নাই যদি তই বুজি পোৱা নাই মই কেনেকে বুজি পাম তই যে তই বুজি পোৱা নাই।
উম, পাইছোঁ পাইছোঁ মানে মুখখন লাভ ক'ৰপাত কষ্টপাত হ'ব বৈধাই পাৰিবি লেপৌ লেপুৰকে চলিব লাগিব
সেইটো কি বস্ত?
মুখখন লেপৌ লেপৌ লেপৌ লেপৌকৈ চলিব লাগিব তেতিয়াহে হ'ব যেনেকৈ হেৰি যে মহিলাসকলৰ মুখ যে লাও পাত কচুপাত
উম',
সেই তেনেকুৱাই চলিব আৰু তেতিয়া হ'ব
উম',
মানে এইবোৰ ফিচ ফিচ ফাস ফাস ফুচ ফুচ ফেচ ফেচ নহ'ব মানে
উম',
লিং লিং লাং লাং লাংলিং লিং লিং লাং লাংও নচলিব একদম ফুচ ফুচ ফাচ ফাচ চিফ চিফ চাফ চাফ
উম',
এইফালে হেনো চিটিপ চিটিপ বৰষু
মাৰি আছে ন শুনিব এতিয়া, উ কালি বৰষুণ দিছে নহয় ৰাতিপুৱা-
উম', উম', আমাৰ ফালে দীঘল ঠেঙীয়া এই কি দীঘল ঠেঙীয়া বুলি যে কয় সেইটো দীঘল ঠেঙীয়া বৰষুণক কয় ন',
উম',
উম', অ', বৰষুণ দীঘল ঠেঙীয়া বুলি ক'লে কয় বাৰু দীঘল দীঘল ঠেং আছে নি বাৰু বৰষুণৰ'?
চেঙৰ নিচিনা দীঘল দীঘল বৰষুণটো,।
অ', মানে হেৰি হয় আকৌ বৰষুণৰ যেতিয়া টিপ টোপাল টোপুক টোপ টোপুনকে পৰে, সেই টোপাল কেইটা পৃথিৱীত পৰোতে মানে এই আকাশৰ পৰা পৰোতে ননে পুৰা দীঘলীয়া টোপু সিটো আকৌ টোপো তেনেকে এনেকে প মানে। সেইটো কাৰণে এটাক দীঘল হেৰি বুলি কয় মানে। কি বুলি কয়?
উম।
দীঘল ঠেঙীয়া বুলি কয়। আমাৰ আজিকালি হেবিলাক যতুৱ ঠাঁচ কিছুমান থাকে নহয়।
উম।
অ, হোুলুঙা মাৰি যে বুলি কয় হোুলুঙা মাৰি কাক কয় বাৰু হুলুঙা মাৰি বুলি?
সোলোঙা।
হম হু
এই কঠীয়া যে নে যে।
অ, সেইটোৱে হোলোঙা মাৰি বুলি কয় ন।
উম।
উম, ভালে আছো মই। হেৰিয় এইটো কি বুলি কয় তোৰ এই যেতিয়া হেৰি যে, আমাৰ ইয়াতে মাছ যে ওলাই যায়। এই ৰং ল
আহ, অ।
আৰু কিছমান চিনিয়ে নাপায় ক ক মানুহে ঠিক নাই।